হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
অ', অ, অ, শুনিছা?
হেল্ল' অ', শুনিছো। অ', শুনিছো কওক।
অ', অ, অ, অ, অ, বাকী তোমাৰ ভালনে?
হেল্ল'
হেল্ল' হেল্ল' শুনিছা?
হেল্ল'।
অ', শুনিছো তুমি শুনিছা?
শুনিছো।
হেল্ল'
হেল্ল'
অ', অ, অ, শুনিছো শুনিছা?
অ', শুনি আছো।
অ', অ, অ, কি কৰি আছা?
হা?
কি কৰি আছা?
মই এনেই আছো, তুমি?
মইও তাকে এনেই দেই মই গৰম উঠিছে যিহেতু ফেনৰ তলতে অকনমান বহি আছো ভাত, আহ খাবলে হৈছে আৰু এতিয়া লাহেকে তাকে এতিয়া গধূলি টাইমটোহে অকণমান মানে গাটো অকণমান ভাল লাগিছে আৰু এইকেইদিন ইমান। মই সেইদিনাখন গৈছিলোঁ যে ৰ'দত তেইছত। অ কালি কি হ'ল মানে। কালি নহয় আজি কি হ'ল আজি ইমান বেয়া লাগিলে গাটো মই ৰাতিপুৱা শুই উঠি। মই আজি দচটা মান ব বাজিলে ৰাতিপুৱা শুই উঠোতে।
পিছত আৰু গাটো বহুত বেয়া লাগিলে দে তাৰপা আকো তোমাৰ কালি ৰাতি আহ গৰমৰ কাৰণে কি হ'ল ঘপক কিনে মানে মোৰ মূৰটো বিষালে মানে। এতিয়া মাইগ্ৰেইন হোৱা নিচিনা, তাৰছত আৰু সেইটো কাৰণে কি হ'ল, এয়া বৰ অধৈৰ্য বিষ হল মানে একদম মই মানে শুই থাকিলেও শান্তি নোপোৱা বহি থাকিলেও শান্তি নোপোৱা নিচি তাৰপিছত আৰু সেইটো কাৰণে আজি যোৱাই নহল তোমাৰ ৱৰ্কশ্বপলে। পিছে কি বুলি কয় তোমালোকৰ সেইফালে গৰম একেই?
একে একে, গৰম পুৰা দিছে আৰু।
অ দিনটো গৰমৰ পৰা বাচিবলৈ এনে কি কি কৰা তেনেহ'লে।
তেনেহলে মানে আমাৰ গছ গছনি বহুত আছে ন। তেনেকে গছৰ তলতে জিৰণি লোৱা হোৱা হয়।
অ অ সেইটো একদম হয় হয় হয় হয় হয় সেইটো। বহুত মানে তুমি ভাগ্যৱান বুলি ক'ব লাগিব আৰু তোমাক বহুত লাকি বুলি ক'ব লাগিব তেনেহলে। তোমালোকৰ যিহেতু মানে ঘৰটো এনেকুৱা এড্। জেগাত অৱস্থিত য'ত মানে ওচৰতে এখন। ধুনীয়া মানে এটা ফৰেষ্ট কভাৰ আৰু এখন ধুনীয়া বাৰী আছে।
অ বাৰী আছে গছ গছনি আছে আমাৰ গছৰ তলত জিৰণি লোৱা যিটো মানে ধুনীয়া। এটা নেচাৰেল বতাহ আৰু
হয় হয়। সেই বস্তুটো ভাগ্য লাগিব আৰু এতিয়া তেনেহলে। মানে যিহেতু গৰমৰ দিনত মানে তালৈকে মনত পৰে চবৰে। হয় তাৰপ হয় হয় হয় তাৰ পৰা আকৌ। অহ। পিছে তোমালোকৰ কি বুলি কয় বাৰীত কি কি গছ আছিল তেনেহলে এনেই ফল মূলৰ কিবা।
অ ফল মূলৰ বহুত গছ আছে দেই আমাৰ লিচু গছ আছে তাৰপিছত ৰবাব টেঙা গছ আছে। আছে আম গছ আছে। আৰু থেৰেজো গছ আছে আৰু এজাত আছে নহয় চীনা লিচু বুলি কওঁ আমি।
চিনা লিচু অ চিনা লিচুটো খাবলৈ কেনেকুৱা বাৰু শুনিছো
কেনেকুৱা এ দেখাত কিন্তু আঙুল নিচিনা লাগে। খাবলৈ ঠিকে আছে অলপ মিঠা লাগে পকিলে অ দেখাত কিন্তু আঙুৰৰ নিচিনা
হয় হয় হয় লেটেকু।
নিচা তেনেকুৱাকে লাগে আঙুৰটো যেনকাকে লাগে ন অ তেনেকুৱা টাইপ কিন্তু লেটেকুটো যিটো গুল গুল হয় না এইটো কিন্তু আঙুৰ নিচিনা। অকনমান হেৰি হয় আৰু
অ অ অ অ ময়ো তেনেকে কিবা বুলি লেচু এটা খাইছিলো লিচু এটা খাইছিলো সৰুতে কিবা মই শুনা মতে সেইটো কি বুলি কয় বেংগলৰ পৰা আহে নে কিবা বুলি মানুহ বিলাকে কয়, বেংগল লিচু নে কিবা বুলি। সেইটো অলপ বেলেগ আছিলে মানে লিচু নিচিনা নহয়। কিন্তু এনে কয়হে মানুহে আৰু তাকে বুলি।
অহ
অ
তাকে এইটো চীনা লিচু বুলি কয়, এইটো চাইনাৰ পৰা অহা বুলি নাজানো ইমান কিন্তু। সেনেকে কয় বুলি ভাবি যা মানে শুনিছোঁ আৰু, চীনা সেইকাৰণে চীনা নাম দিয়া হৈছে।
হয় হয় হয় হয় হয় হয় লিচু যে ছিজন অ হয় চাহ মই তেনেকে নাখাওঁ বাৰু, মানে গৰম পানী বিস্কুট খালো। তোমালোকৰ ভাত কেতিয়া হ'ব, অ খালা নি?
ভাত বনাই আছে।
বনাই আছে ন?
ইমান গৰমত ভাত খোৱাাতটো সম্ভৱ নহয় আৰু, সোনকালে অলপ দেৰিকে হয় দেৰিয়ে হয় আমাৰ দহটা এঘাৰটা বাজে আৰু।
অ অ অন দেৰি হয়চোন তেনেহলে।
দেৰি হয় অ, এতিয়া গৰমৰ দিনতো আহ সোনকালে ৰাতি মানে
অ অ চহৰলগত কি খালা পিছে?
চাহৰলগত এনেই মিক্সাৰ বিস্কুটি খোৱা হয়।
অ অ অ কি মিক্সাৰ খোৱা কি মিক্সাৰ খাই বেছি ভাল লাগে তোমাৰ?
না, চব ভালেই পাওঁ।
অ অ অ অ অ বিকাজি নি? সেই অমিতাভ আহ, অমিতাভ বচ্চনে এডভাৰটাইজ দিয়ে যে।
অহ তেনেকুৱা।
তাৰপিছত আকৌ বিকাজিৰো খালি এ সেই অ সেই বগা যোনটো চানা ভুজিয়া নৰ্ম অ নৰ্মেল ভুজিয়া, সেই ভুজিয়াটো খাই মোৰ ভাল লাগে বাৰু।
অ
হয় হয় হয় যিদিনাখন বৰষুণ দিয়ে সেইদিনাখন একো নকৰাকে আনকালে মানে আগৰ দিনৰ সৰুকালৰ দিন বিলাক মনত পৰে আৰু, এতিয়া সৰুকাল তলত কি কৰে, টিভি টো সদায় অন কৰো আৰু ইয়াত বাৰু টিভি নাই বৰ্তমান আগৰ আগত সৰুতে ৰুমত এতিয়া নাই, ঘৰত থাকোতে আছিলে টিভি টো নাই অন কৰো আৰু কম্বল লৈ লওঁ আৰু, ম পুৰা একদম একদম হেই দবা দবা পিটা ব খুন্দি থাকে তেতিয়া বিকাজী মিক্সাৰখিনি সেইয়াত লৈ লওঁ আৰু কি বুলি কয় বাতি এটাত, তাৰপিছত তাকে খাই খাই আৰু চেনেল বদলাই থাকো আৰু
উম তেনেকুৱা দিন বিলাক মনত পৰে ন, এতিয়াতো সেইবিলাক নাই বাৰু
এতিয়া তাকে বহুত খিনি কমি মানে হয় হয় হয় হয় হয়তি বোলা বস্তটো হয় হয় হয় হয়, টিভি বোলা বস্তুটো বিলুপ্ত পাই আৰু ব বৰ্তমান
অ ইমান হাপাও নালাগে চাবলৈ চব ল'ৰা ছোৱালী চবৰ কাৰণে এতিয়া ফোনেই ম'বাইল ফোনেইউজ
উ হয় হয় হয়, আনকালে খালি টিভিত মানে কিছু কিছুমান শ্ব' চাই বহুত ভাল লাগিছিলে আৰু মোৰ, অহ আগৰ দিনত।
অ আগতে টিভিত চিৰিয়েল চ চিৰিয়েল চাওঁ দেই
হয় হয়।
চিৰিয়েল চোৱা হৈছিল বহুত চিৰি
হয় হয় হয় আগতে মই বহুত সৰু হৈ থাকোতে তোমাৰ সেই দূৰদৰ্শন যোনটো কৰে প্ৰচাৰ ভাৰতীয়ে চলাই সেই ডি ডি নেশনেলটো তাত কিছুমান ভাল ভাল শ্বো দিছিলে, সেইবিলাকো চাইছ আগতে অ', তাৰপিছত আৰু কাৰ্টুন চাই থকা হয় সৰুতে।
তাৰপৰা আকৌ তোমাৰ আগতে ডি ডি নৰ্থ ইষ্ট বুলি চেনেল এটা আছিলে তাতো তোমাৰ কি বুলি কয় আমাৰ এইফালে আমাৰ যোনবিলাক জনগোষ্ঠী আছে চবৰে চবৰে মানে লোক কথাবিলাক সংগ্ৰহ তোমাৰ আ অভিনেতা সকলৰ দ্বাৰা প্ৰচাৰ কৰা। খোৱা হৈছিলে তাত দিছিলে সেইখনো চাই মোৰ বৰ ভাল লাগিছিলে আগতে এতিয়া আমাৰ আমাৰ জনগোষ্ঠীয় মানে যোনবিলাক মানে বাহিৰলে নোলায় যোনবিলাক জ্ঞান সেইবিলাক জ্ঞান সিহঁতি খুচৰি খুচৰি উলিয়াব চেষ্টা কৰিছিলে আৰু
হয় হয় অ
অ অ পিছে তোমালোকৰ ঘৰৰ ফালে কি কি চৰাই চিৰিকটি জীৱ জন্তু সেইবিলাক দেখা নে আজিকালি আজিকালি যিহেতু জোনাক কি পৰুৱা এটালৈকেও তোমাৰ দেখিবলে ভাগ্য লগা হৈ গৈছে।
এটা মানে যিহেতু আন্ধাৰ। ৰাতি হল না, এতিয়া আন্ধাৰ বাহিৰত ৰখি আছো, নেটৱৰ্কতটো প্ৰব্লেম দিয়ে ভিতৰত। অকণমান এতিয়া জোনাকি পৰুৱা মোৰ ওচৰত বহুত
অ', অ', সেই সেই সেই ঠাইডোখৰলে যাবলে মন যাব যিহেতু মানে বৰ্তমান মই টাউনৰ মাজত আছো মাজ মজিয়াত এনেকে অকল লা মানে কৃত্ৰিম লাইটে লাইট লাইটে লাইট ইমানে বেছি লাইট যে জোনাকী পৰুৱা বু বিলাকে, যোনটো মানে তেওঁলোকৰ আহ মানে তেওঁলোকৰ লগ হোৱা মানে লগ ইটোৱে সিটোক লগ পোৱা ইটোৱে সেইটোৰ লগত। অলপ মানে, মৰমৰ মুহূৰ্ত মানে, পাৰ কৰা সময় সে তেনেকে মানে তেহঁতি কনফিউজে হৈ যায় তেহঁতি নিজৰ লগৰ বিলাকক বিচৰা বিচৰা বিচাৰোতে মানে ইমানেই লাইট বেছি হৈ গ'ল আজিকালি, অ', অ', অ', জোনাকী পৰুৱাবিলাকে কনফিউজে হৈ যায় ইফালে যাওঁ নে সিফালে যাওঁ লাগে দে। ধৰণৰ তেতিয়া নিজৰ লাইটটোৰকে বেছি মানে ইফেক্ট পাৱাৰটো বেছ ছি যে ভল বিলাকৰ।
অ', অ,
পিছে চৰাই চিৰিকটি তোমালোকৰ এইফালে আহেনে আজিকালি? শালিকা।
আহে আহে দেখা পোৱা যায় আৰু অ', তেনেকুৱা আছে আছে আহে।
অ', অ,
এতিয়া আমাৰ নিচে কাষতে যি পথাৰ আছে আমাৰ ঘৰৰ আগতেই অ', পথাৰ এতিয়া অ', বৰ টোকুলা ওলাই আৰু এনে মানে, মানে গুইজান যিটো অ আ আমাৰ ইয়াত আছে ন এটা বিল সে চাইড ঘাট আছে
হয় হয়
এয়া পা যা। বহুত দূৰ দূৰৰ পৰা চৰাইবিলাক আহে
হয় হয়
তাকে পৰিভ্ৰমী চৰাইবিলাকক চোৱাটো এটা বৰ ধুনীয়া হবি মানে যোনটো হবি তোমাৰ মানে একদম মানে মোবাইল চোৱা কিতাপ কিতাপ পঢ়াতকেও অকণ বেছি ভাল
বেছি ভাল লাগে এইটো আমি লাইফ দেখি থাকো ন যি কি নহওঁক অ কিতাপৰ নলেজটো আৰু লাইফৰ অলপ বেলেগ বেলেগ না প্ৰেক্টিকেলটো অলপ বেলেগ হয়। আমি এতিয়া যিটো মানে আমি চকুৱে দেখা পাওঁ প্ৰেক্টিকেল বিলাক তেতিয়া
হয় বাহিৰৰ মানুহ বিলাকে এতিয়া কেমেৰা লৈ দূৰ লৈ হ'লো চাবলে আহে আমাৰ এইফালে হয় হয় হয়ে
সেইটো এটা হেঁপাহ আৰু চোৱাৰ হেঁপাহ, তেনেকে দেখা পোৱা যায়। যেনেকে এতিয়া নৈবিলাকত ডলফিন দূৰ দূৰৰ পৰা আহে ডলফিন যদি ওলাই যায় পানীৰ তলৰ পৰা যদি ওপৰলে আহে।
হোম
উম সেইটো দেখি ভাল লাগে সেইটো এটা ফুৰ্তি ভাল লগা সময়ৰ মুহূৰ্ত।
হয়
আৰু পিছে আৰু তোমাৰ কি বুলি কয় আহ তেনেকে কি কৰি ভাল লাগে দিনটো গান শুনি ভাল পোৱা নে?
অ গান শুনি চিনেমা চাই আৰু দিনটোতো ইমান গৰম হওঁক চাহটো খাওঁৱে। বহুত চাহ খোৱা হয় ৰাতিপুৱা ইভিনিং এনেকে চাহ খাই, চিনেমা গান শুনা
অ তেনেকুৱা বিলাক ভাল লাগে আৰু
অঁ তোমাৰ জুবিন দাৰ গান আটাইতকৈ ভাল লাগে নে
হোম হেল্ল'
হেল্ল'
অ শুনিছে
হেল্ল'
হেল্ল' হেল্ল'